হাই কি খবৰ
ভাল তোমাৰ
মোৰো ভালে পিছে কি কৰি আছিলা
মই এনেই পঢ়ি আছিলো তুমি
হয় মই তেনেকেই বিশেষ একো কৰা নাই মোৰ ভাইটিক পঢ়ালোঁ এতিয়া বাৰু মই এনেই আছো
আচ্ছা আজিতো প্ৰথমবাৰৰ বাবে কথা পাতিছো গতিকে যদি অলপ অস্বস্তি লাগে মনত নলবা
নাই নাই তেনেকে কিয় লম
প্ৰথম তোমাৰ বিষয়ে অলপ জনাবা নেকি কৰ পৰা আহিছা কি কৰা
আহ হয় নিশ্চয় মই আহ গুৱাহাটীতে থাকো জোৰৰ তিনিআলিত থাকো মই এতিয়া এতিয়া মই পঢ়ি আছোঁ প্ৰাগজ্যোতিষ কলেজত পঢ়ি আছোঁ
অ প্ৰাগজ্যোতি আছে নেকি
হয় হয়
আচ্ছা আচ্ছা কি লৈ পঢ়িছা
মই ইকনমিক্সত মেজৰ লৈছোঁ
আচ্ছা মোৰ বিষয়ে অলপ কও মই ভাস্কৰ কালাপ ভাৰত গুৱাহাটীৰ পৰাই মইও বৰ্তমান ব কৰি আছো জিঅগ্ৰাফী আৰু ফৰট ইয়াৰ এতিয়া
হয় নেকি
হয় তুমিও
মই এতিয়া পি এইচ ডি কৰি আছোঁ প্ৰাগজ্যোতিষ কলেজৰ পৰা পিছে তোমাৰ জিঅ'গ্ৰাফী পঢ়ি ভাল লাগেনে
ভাল লাগে অলপ কষ্ট হৈ যায় আৰু
আহ
বাকী ফ্ৰী টাইমত সাধাৰণত কি কৰিব ভাল পোৱা
অ মই তেনেকেই ফ্ৰী টাইমত ঘৰত অ যিহেতু মই আহ আ ভাল পাও আৰু এম্পডাৰী কৰি ভাল পাও ত ফ্ৰী তাইমত মই কৰিবলৈ চেষ্টা কৰো আৰু কেতিয়াবা কেতিয়াবা ৰিলচ চাও
আহ ৰিলচটো হয়ে ফুৰিবলৈ ভাল পোৱা নেকি
অ কি কৈছা
ফুৰিবলৈ ভাল পোৱা নেকি
হয় হয় মই ফুৰিবলৈ ভাল পাওঁ
সুযোগ পালে ক'ত যাব লৈ ভাল পাবা
আহ মই সুযোগ পালে আহ তেনেকে মনালী যাবলৈ মন আছে আৰু তোমাৰ উত আহ ৰাজস্থানৰ জয়পুৰত যাব মন আছে উত্তৰাখণ্ডত যাব মন আছে তেনেকেছিল আমাৰ ন থিজটো ভালকে চাব মন আছে প্ৰথমতে মই নৰ্থ ইষ্ট ভালকে চাব বিচাৰিছো তাৰ পিছত মই ভাবিছো বাহিৰত মানে আমাৰ ভাৰতৰ বেলেগ বেলেগ ঠাইবোৰলৈ যাবলৈ মন আছে। পিছে তুমি তেনেকে তেনেকে গৈছিলানে ফুৰিবলৈ।
মই বেছি ফুৰি মানে ফুৰিব পৰা নাই মানে এই গ্ৰেজুয়চন লত প টাইম পোৱা নাই আৰু
পিছে আমাৰ কলেজৰ পৰা তেনেকে লৈ যায় দুটা মানে হয় কোৱা।
আহ আমাৰো লৈ গৈছিল মানস কাজিৰঙা এইটো ইয়াৰে লৈ গৈছিল।
অ হয় নেকি পিছে আমাক কলকাতা। তালৈ লৈ গৈছিল তাতে চি আহ সমুদ্ৰ পাৰ যে আছে। আহ সেইবোৰ দেখুৱাব আকৌ কলকাতাৰ আমি আহ। ভিক্টৰিয়াা মেমৰিয়েল চালো হাওৰা ব্ৰিজ চালো। বহুত বস্তু তেনেকে চালো আৰু আমাৰ অলপ শিক্ষক কৈছিল আৰু কলকাতাৰ পৰা আমাক তেনেকে গাইড দিছিলে। ত' তেনেকে আমাক গাইতে গোটেই বস্তু। বস্তুবোৰ আহ ভালকে ঘূৰাই মানে বস্তুবোৰৰ লগত চিনাকি কৰাই দিলে। ত' মই তেনেকে ফুৰিব যাই খুব বেছি ভাল পাওঁ।
আহ ভালে ভালে আমাৰো এনেকে এটা গাইড আছিল আমাৰ মানক পুৰা পুৰাতটো ফুৰিব পৰা নাই। অ অলপ আমি পাৰ্কটো চালো আৰু আমাক ইয়ে কৰিব দিলে চাৰ্ভে কৰিব। দিলে এটা গাঁওত তাতে আমি এটা চাৰ্ভে কৰিলো।
হয় নেকি পিছে তুমি পি কৰি থকা বুলি কৈছিলা নহয় জানো।
নাই মই এতিয় হালৈতো কৰা নাই মানে ভাব ভাবা নাই কি কৰিম বুলি।
আচ্ছা তোমাৰ আহ। ডিগ্ৰী কমপ্লিট হ'ল গ্ৰেজুৱেশ্যন।
এতিয়াতো ফৰ্থ ইয়াৰ।
হয় নেকি হয় পিছে। যদি তুমি ভৱিষ্যতে তেনেকুৱা সুবিধা পোৱা। কোনটো চাবজেক্টত মানে কোনটো বিষয় লৈ ৰিচাৰ্চ কৰিবলৈ। ভাল পাবা।
মই জি আই এছ লৈ। ৰিচাৰ্জ কৰিব বিচাৰিছো আৰু! মানে মই চাইন্স বেকগ্ৰাউণ্ডৰ ন ত ভাবিছো যে এইটোত এম এছ চি কৰি কিনে যদি এমটেক কৰিব পাৰো।
হয় হয়
নিশ্চয় পিছে কোনখন মহাবিদ্যালয়ৰ পৰা পঢ়ি থ আছ বুলি কৈছিলা।
আ য আৰ য আৰ
আৰ্য বিদ্যাপীঠ আচ্ছা কলেজখন খুব ভাল কলেজ। আহ মোৰো তাৰ পৰা মানে মোৰ ডাঙৰ মানে মই সন্মান কৰো তেখেতক বহুত মানে শিক্ষক হয় কিন্তু এতিয়া তেখেতে মোক পঢ়োৱা নাই তেখেতে কৈছিলে তাতে আহ তুমি নাম লগাই লোৱা পিছে মই যিহেতু প্ৰাগজ্যোতিষত চিট পাই গ'লো সেইকাৰণে মই তাতে লৈ ললো
বা ঠিকে আছে চবতো ছেমে হয়
হয় হয় আৰু পঢ়া শুনাটো নিজৰ ওপৰতে ডিপেণ্ড কৰে ন
সেইটোৱে আমি কিমান টাইম দিব পাৰো বাকী গান শুনি ভাল পোৱা নে চিনেমা চিৰিজ চোৱা
মই তেনেকে চিনেমা চিৰিজ চাবলে সময় নাপাও গান শুনিয়ে বেছি ভাল পা ত কেতিয়াবা কেতিয়াবা মনতো আমনি লাগি থাকিলে গান শুনো তেনেকে পিছে তুমি আহ হিন্দী গান শুনি ভাল পোৱা নে অসমীয়া বা যিবোৰ তোমাৰ চোৱা হলিউডৰ যিবোৰ আছে সেইবোৰ গান শুনি ভাল পোৱা
অসমীয়াতো আছেই বাকী হলিউড হিন্দী গানতো বেছি শুনো শুনো আৰু
আচ্ছা একো নাই আমি আহ চব আহ চব ভাষাৰ লগত পৰিচিত হব লাগে সেইকাৰণে মই ভাবো। অহ চব ভাষাৰে গান শুনিলে আমি সেই ভাষাবোৰ অলপ হ'লেও জানিব পাৰো
অ অ ময়ো সেইটোৱে সেইটোৱে
পিছে তুমি ৰাতিৰ আহাৰ কৰিলানে
নাই মোৰ দেউতা আহিব তাৰ পিছত
হয় অ পিছে তোমাৰ দেউতাই আহ কি কাম কৰে
মোৰ দেউতাৰ গলস্মিথ হয় তোমাৰ দেউতা
অ মোৰ দেউতাই আ ব্যৱসায় কৰে
আচ্ছা মোৰ মতে নতুন মান নতুন নতুন মানুহৰ লগত চিনাকি হোৱাটোৱে ভাল মানে বেলেগ বেলেগ মানুহৰ অভিজ্ঞতা আৰু চিন্ত ধাৰা জানিবলে সুবিধা হয়
হয় তুমি অহ ঠিক কথাকে কৈছা কাৰণ ময়ো তেনেকেই ভাবো যে আহ নতুন নতুন মানুহক লগ পা ভালেই আমি বহুত কথা শিকিব পাৰো আৰু মই ভাবো ব্যৱসায় তাই এটা এটা তেনেকোৱা এটা আহ আহ তোমাৰ প্লেটফৰ্ম হয় য'ত আহ দৈনিক বেলেগ বেলেগ মানুহক লগ পাই থাকো নতুন নতুন মানুহ মানুহক লগ পাই থাকো আৰু তেওঁলোকৰ পৰা আমি বহুত খিনি বস্তু জানিব পাৰো
হ সেটোৱে আৰু এটা কথা সুধিম তোমাৰ কিবা বিশেষ লক্ষ্য বা সপোন আছে নেকি
হয় নিশ্চয় মোৰ অ লক্ষ্য আছে
মই অ ভৱিষ্যতত এজন ভাল শিক্ষক হ'ব বিচাৰোঁ
আৰু মই শিক্ষক হোৱাৰ আহ পিছত এটাই লক্ষ্য যে মই যাতে আহ ভৱিষ্যতত ভাল আহ মানুহ অহ গঢ় দিব পাৰো মানে আহ বুজিয়ে পাইছা যে বৰ্তমান সময়ত আহ শিক্ষকৰ আহ চাহিদা বুলি কলে আমি তেনেকে স্কুল কলেজত শিক্ষকৰ পৰাই বহুত খিনি শিকো আৰু মই ভাবো যে মা দেউতাৰ পিছত আহ শিক্ষকৰ অৱদান আমাৰ জীৱনত বহুত বেছি ভাল শিক্ষক এজন আমাৰ জীৱনত আমি কি কৰিম ভৱিষ্যতত আহ সেই লক্ষ্যটো ভাল শিক্ষক এজনে আমাক দেখুৱাই দিয়ে
উম এইটোতো একদম সচা কথা কৈছা দেই
পিছে তোমাৰ তেনেকুৱা লক্ষ্য বা উদ্দেশ্য আছে নেকি?
মোৰ এটাই লক্ষ্য মই যদি এটা ভাল মানুহ হৈ মোৰ পেৰেণ্টছক প্ৰাউড ফিল কৰাব পাৰো
হয় নিশ্চয় পিছে আমাৰ প্ৰত্যেকৰে জীৱনত এটাই উদ্দেশ্য থাকে যে আমি কিবা এটা কৰি যাতে আমাৰ আহ মা দেউতাক আমি সুখী কৰিব পাৰোঁ নহয় জানো
হয় হয় হয় মই ভাবো জীৱনত লাহে লাহে আগবাঢ়ি থাকিলেই যথেষ্ট সকলো কাম একেলগে হব নোৱাৰে
হয় হয় আমি জীৱনত প্ৰত্যেক টো কামেই যিখিনি আমি কৰি ভাল পাওঁ বা ভৱিষ্যতত আমি আমাক যিটো স্থানত দেখিব বিচাৰো আহ সেই অ লক্ষ্যৰে হক উদেশ্যৰে আমি কাম বোৰ কৰি গৈ থাকিব লাগে ৰৈ দিব নালাগে মোৰ মতে সেই কামটোত অ অধ্যানৰত হৈ বা অভ্যাসত যদি কামটো আমি কৰি যাওঁ হয়তো এসময়ত আমি সিক আহ আমাৰ লক্ষ্য স্থানত উপস্থিত হৈ যাম কিন্তু যদি যেনেকে মই ক'ব বিচাৰিছো আজি আমি বহুত বেছি উৎসাহিত হৈ পৰিলো বহুত খিনি কাম কৰিলোঁ আকৌ অহাকালিলৈ কামেই নকৰিলোঁ তাৰ পিছদিনাখন আকৌ নক ৰিলো, তেনেকে হ'ব নালাগে তুমি ঠিকে তোমাৰ কথাটো একেই হৈছে যে অ আমি কাম বোৰ লাহে লাহে কৰি গৈ থাকিব লাগে তেতিয়াহে আমি লক্ষ্য স্থানত গৈ পাব পাৰে
অ হয় হয় হয় বাকি আজি তোমাৰ লগত কথা পাতি ভাল লাগিল আশা কৰো আকৌ কেতিয়াবা এনেকৈ কথা পাতি তিম আমি
হয় নিশ্চয় পিছতকে আমি আৰু ভালকে কথা পাতিম আৰু আমি চেষ্টা কৰিম আমি যাতে আহ তেনেকে সময় মিলাই একেলগে লগ ধৰিব পাৰো
হয়
হয় হয় নিশ্চয় ধন্যবাদ
ঠিক আছে ধন্যবাদ